হেল্ল অ শুনা পাইছ? উম পাইছো মই।
পাইছ।
পাইছোঁ পাইছোঁ।
খালো, জাষ্ট খাই বাচন চাচন ধুই আজৰি হৈছো। খালো খালো।
অ। আৰু জান ৰাতিপুৱা ব বৰষুণ দি পিছবেলা দিলে।
অ', মই, সেই বৰষুণ যে পাছবেলা দিছিলে, চাৰিটামান বজাত তেতিয়াৰ পৰা শুই আছো, আছো একদম চাৰে ছটা চাৰে ছটা বাজি গ'ল মই গমেই নাপাওঁ, ইমান শুইছো নহয়।
এনতো অফিচ, ই নাই চাগে?
আছে।
আজি যোৱা নাই?
ই গলেওঁ, সোনকালে আহে নহয়, গৈছে।
অ', অ'।
দুট মানত আহি যায়, দুটা তিনটা মানত।
অ', ভালে চোন।
উম। পানী ইমান হৈছে, আজি মই শিৱসাগৰৰ নিউজ চাই বহুত বেয়া লাগি গৈছে দেই।
মই যে কালি এনেকোৱা চেলত দেখাই আছিলো, অফাৰত দিয়ে কাপোৰ।
অ', স অ', সিহঁতৰো হৈছে, অ', চাইছো অনিকা আছিল ভাৱ যে।
অ'।
অ', মই চাইছো হেৰি মইতো কম বুলি ভাবিছিলো দেখি। মই বোলো সেই সিহতঁৰ এনেকা গোটেই কাপোৰ তলত বো কা হৈ গৈছে, মোৰ ইমান বেয়া লাগিছে দেখি, ধেই। কিমান হাজাৰ, হাজাৰ লাখ লাখ টকাৰ চাগে।
উম, যিকেইযোৰ দেখাইছে ন, সেইকেইযোৰ যে হেৰি দাই, তচ, কটন, কেচাপাত সেইবোৰ কাপোৰ জান, সেইবোৰ
অ', দেখিছো হেৰি গুটি বুক কা একো ধৰিবই নোৱাৰি, কি হৈ আছে, উম। আৰু যে ডেড বডিবোৰ কেনেকে ওলাই আহিছে।
উম, বহুত মৰিছে, আৰু মই এই ম দেখিলো গৰুটো যে
অ', দেখিছো, উম, দেখি ইমান বেয়া লাগিছে। আৰু যে এঘৰ মানুহৰ যে বাহিৰত অজগৰ এটা সোমাবলৈ যে চেষ্টা কৰি আছিলে।
মানে সেই আৰু পানীত আহিছে।
অ', মোৰ কেনেকুৱা লাগিছে বাৰু মোৰ গা- চা কপনি উঠি গৈছেগে।
সিহঁতৈ ক'ত যাব, উপায় নোপোৱা হৈছে।
সচাকৈ মোৰ টেনশ্যনে হৈ যায়, কেতিয়াবা আমাৰ ফালে হ'ব বুলি। আমাৰ মানে এন এছ পি চি তোৰ ওচৰত ন।
ফালে, উ হে তহঁতৰ মানে এতিয়া কি হ'য় উম, ধৰ প্লেইন এৰিয়া বোৰত আৰু। ক'ত কি মথাউৰি ভাঙে তো ঠিক নাই ন তহঁত ৰ ফালে অ', এতিয়া আমাৰ ইয়াতে কথা নাই, অ'। আৰু অৰুণাচলে পানী এৰি দিয়ে বেছি।
অ', বেছিকে এৰে অ'।
সিহঁতে এৰে ক'ব গ'লে।
এন এছ পি চি পা পানী বাঢ়িলে মানে আমাৰখন মানে চিনচাত নাইকিয়া হৈ যাব, ইমান একেবাৰে লগতে লাগিয়ে আছে ওচৰ চৰে, বিশ কিলোমিটাৰ হে দূৰত কিমান সময় লাগে বিশ কিলোমিটাৰ পানী যাবলৈ।
চিয়াল্লিশ বছৰৰ মূৰত বোলে শিৱসাগৰত তেয়া পানী হৈছে, তেন্তে ক'ব নোৱাৰ ন।
আমাৰ তাততো আজিলৈকে আতাহঁতে পানীয়ে দেখি নাই পোৱা বোলে। ইমান বছৰ আছে ন এতিয়া পতককে হৈ গ'লে সেইটোৱে পতককে কিবা হলে কি হব বাৰু? বহৰ ভয় লাগে দেই ব ত এইবাৰ ডাৱৰ বিস্ফোৰণ হয় ন চব এনেকুৱা হৈছে? বহুত হৈছে অ আৰু অলপ এইবোৰ অশান্তি কৰিবোৰ প্ৰকৃতিক আৰু হ'ব।
সেইটৱে আৰু কি বুলি কয় এনে এতিয়া কলি হে ন। এনেই যে জান নে গ কি পুৰী জগন্নাথত যি এখন ধৰ মেইন হেৰি আছে কিতাপ আছে আৰু তাতে দুহেজাৰ বত্ৰিশত পৃথিৱী মানে সে নাথাক থাকিব কলিৰ যুগৰ শেষ বুলি লিখা আছে আহা মোৰ গা নোম কাৰণ লৰি গৈছে। দুহেজাৰ বত্ৰিশত ত' হয়ো সেয়াইতো। কেইবছৰ সেই কাৰণো দেখা নাই নেকি তই এনেকুৱা এটা নিউজ পাইছ। যোনে না ধৰ কোনো কোনেও ক কাটা নাই কোনেও ক
সেইটোৱে সদায় অ এনেকা হৈ গৈছে সেইকাৰণে
ভাবচোন তই ইমান কটি মানুহৰ মাজত। যদিও জন্ম পাই আছে ইফালে মৰাৰ হাৰটো বেছি হৈছে আৰু সিফালে ইৰাণ আৰু হেতিৰ যুদ্ধ লাগে। শ শ মানুহ তাতে মাৰিছে এতিয়াও মাজতে যে অ এতিয়াও হৈয়ে আছে আকৌ কিমান মৰিছে তাততো স্কুল স্কুল একোৱেই নাই তাত।
উম মানুহবোৰৰ কেনেকুৱা কণ্ডিচন সেইটৱে। আৰু নহয় প্ৰথমতে পুৰা ওলাইছিল আৰু এতিয়া হৈয়ে আছে ন একেটাত। হৈ নাথাকে যে নেদেখায় এতিয়া উম।
মৰিব নেকি ইমান হে আৰু ৰাইজ ল চলি আছে হেৰি চলি আছে নন ষ্টপ তাত কাশ্মীৰত হ'ল সেনেকুৱা
উম কিমান দিন তাত হ'ল ন কষ্টত।
পহেলগামত কিমান থাকিলে সেনেকে এতিয়া কয় অগ্নি নাভৰ। বোৰ চব বুৰ গৈছে।
উম বুৰ গৈছে এতিয়া বহুতে লিখিছে হা অগ্নি ভগৱানেও বচাব নোৱাৰিলে বুলি।
অ' মানে অ', এ সবে মানে কি জান', যেতিয়া প্ৰকৃতিৰ হেৰি ভগৱানৰে চাগে ইচ্ছা আছিল। যে হয়তো কিবা অ বেছি সেয়া হৈ আছিল হয়তো সেইকাৰণে চাগে ভগৱান এতিয়া ক'ব নোৱাৰে ন, ভগৱানে ভগৱান থকা জাইত জাগাত নহ'বই একো দুৰ্ঘটনা।
এই চা হা, কেদাৰনাথ আছে তাতে হাইয়েছ বেছি বান
তেন্তে? কেদাৰনাথত দেখোন সবতকে হাইয়েছ যেতিয়া একদম প্ৰথমবাৰ যেতিয়া হৈছিল, শিৱলিংগটোহে বাছি আছে বাছিল বাকী সব মৰি গৈছে। সব সেয়া হৈ গৈছেচোন যিখন চে-চিনেমা ওলাইছিলে আৰু কেদাৰনাথৰ ওপৰত। কি নাম আছিল? কেদাৰনাথে আছিল চাগে! তে উম।
সেইটো ক'বলেহে সেনেকা। সবতে দেখা
সেইটোওতো ভগৱানৰে জেগা আছিলে। কিন্তু পিছত মই শুনিব পোৱা মতে, কেদাৰনাথৰ যিটো মেইন মন্দিৰটো যে বহুত বছৰলৈকে বান্ধিব পৰা নাছিলে। তাতে মানে বহুত মানুহ ঢুকাইছিল ন মানে ই ইটা, মিস্ত্ৰীয়ে বোলে ইটা আনি কিনে বান্ধিব ষ্টাৰ্ট কৰে আজি ধৰ বান্ধি আহে, কালিলৈকে আকৌ ভাঙি থাকে। সেনেকুৱা হৈ আছিলে। পিছত মানে ধৰ বহুত হোম যজ্ঞ পুজা-ফুজা কৰি মেলি আৰু পিছত পাৰিলে হেনো। এতিয়া এতিয়াতো ভালে আছে বাৰু
অ' কিমান বছৰমান হ'ল বাৰু হোৱা? মোৰ মনতে নাই। ইমান
হ'ল বেছি বছৰীয়া নহয়, আমি ডাঙৰ হৈছো দেই তেতিয়া। যেতিয়া সেইখন দুহেজাৰ পোন্ধৰত। দুহেজাৰ পোন্ধৰত আহ চিনেমাখন ওলাল নেকি, নে দুহেজাৰ
অ নহয়, নহয়, এনে কেদাৰনাথ মন্দিৰ হোৱা কিমান বছৰ হ'ল বাৰু?
বহুত বছৰ হ'ল। পুৰণা ন মন্দিৰটো। গৈছিলে, কিন্তু ইমান ফেমাচ নাছিলে।
মানে বহুত টান ন যাবলে, ইমান বেছিও তেতিয়া মানে এনেকুৱা সোধ হোৱা নাছিলে আৰু এতিয়াহে ৰাস্তাবোৰ অলপ ভাল কৰিছে, ৰাস্তা উলিয়াইছে।
উম।
লাহে লাহে চাগে আৰু বনাব কি চাগে ভালকে। বনালেনো কি হ'ব
এতিয়া বনাইছে। কিন্তু বনালেনো কি হ'ব! হেৰি কি বোলো ৰ' চাওঁ ৰ'
উম। ইয়াৰো গাধবোৰ মৰি যায়, ঘোঁৰাবোৰ মৰি যায়, মানুহবোৰ কেলে তেনেকা উঠি যায়নো। বুজি নাপাওঁ। তাকে নগ'লেই হয় দেখোন। এহ জীৱ-জন্তুবোৰ। সেইবোৰ সেইবোৰে যে মাৰে, সেইবোৰে পাপ কৰে মানে, কৰিলে ভগৱানৰ খং উঠে
এহ সেয়াই। এতিয়া যে অগ্নিনাভ বাবাক যে সেৱা কৰি আছে, হেৰি কৰি আছে।
সেইটোৱে।
কৰি থাকিলে কি হ'ব, তহঁতৰে পাপ লাগিব।
উম সেইটোৱে। কিবা এটা হৈছে, সেইকাৰণে এনেকুৱা কৰিছে ন? আৰু বেছি মানুহবোৰৰ বহুত পাপ হৈছে। বেছিয়ে পাপ বেছি হৈছে। উম কাকো কোনো নমনা হৈছে।
অ'।
অ', দিয়ে নহয় এবাৰ বেছি আজি গুৱাহাটীৰ
অ জানো এইটো যে প-পাণ্ডৱ মহা পাণ্ডৱ মহাভাৰতৰ সেয়া দিনৰেই টো মন্দিৰ, এইট চেঞ্চুৰীৰ
বাপৰে মই গম পোৱা নাছিলো আকৌ নিজে সেই হোৱা বুলি ভাবো
সেয়া নাই, ডেট নাই একজেক্টলি এইটো মন্দিৰৰ।
তাৰ পৰা যেতিয়া মানে হেৰি কেতিয়াৰ পৰা আহিছে? কি বুলি কয়? যেতিয়া মানে মানুহে গম পাইছে আৰু এতিয়া এই যুগত আৰু?
সেইটো নাজানো ৰ।
ইমান মানে পুৰণা বুলি মই ভবা নাছিলো, দেই। তথাপিও বহুত বছৰৰ আগত।
বহুত বছৰ আগৰ, সেইকাৰণে চাগে ইমান মানে হেৰি আছে। টু, থাউজেণ্ড থাৰ্টিনত হৈছিল সেই ফ্লাডটো।
অ, সেইটো বাৰু ৰিচেণ্ট হোৱা।
উম, কাৰণ যেতিয়া সেইটো হৈছিলে ন, আমি সৰুৰে এতিয়া ছিক্স, ছেভেন ছেভেনত, আমি থাৰ্টিনত হয় নে?
উম,
কাৰণ আমি গম পাওঁ যে, এনেকুৱা এটা মন্দিৰত এনেকে মানে হৈছে। আৰু চিনেমাখন ওলাইছে ফিফটিন নে, ছিক্সটিনত। তাতে দুবছৰ নে, তিন বছৰ পিছতে ওলাইছিল। মোৰ যে, এতিয়াও চিনেমাখন দেখিলে কান, কান্দা যায় জানানে।
মোৰ কিবা লাগি যায় ৰে, লাষ্টৰ চিনটো মোৰ বেছিকে কিবা কিবি লাগি যায় সি যে সোমাই যায়, যে ভিতৰত।
অ, সি পানী কেনেকুৱা সেই পানীৰ হেৰিতটো সোতটো যিটো আৰু শিলৰ মাজে মাজে আহিছে আৰু। সিদিনা এই, বৈশিষ্ট্যত যে দেখাই আছে। একদম একজেক্ট লাগিছে, কেৱল বৈশিষ্টয় খিনি অ, হেৰি আছিলে। ৰঙা পানী আহিছে, তাতে বগা পানী আছিল বাৰু।
উম, বৈশিষ্ট্য বাৰু মাটি পাহাৰৰ মাটি কালাৰে আহিছে।
উম, সেইটোয়ে।
উম, সুতটো কিন্তু ছেম আছিলে, তেনেকেই আহে বহুত ভয় লাগে ৰে পানীলে।
মানে ভিতৰত থকা জেগাতো মোৰো বৰ ভয় লাগে।
মোক বহুত ভয় আছে, আৰু মানে মোৰ আগতে। বহুত জেগাত মানে দেখাওতেই কোৱা আছে, পানীলৈ ভয় বুলি মোৰ পানীৰ লগত মানে বেছিকে সে কৰিব মানাই কৰা আছে, মই নাযাও ন, ক'তো। মোৰ মানে মেট্ৰিকৰ আগতো দেখাইছে নহয়। অ, তেতিয়া পানীৰ পৰা দূৰত থাকিব কৈছে মই আগদিনা পৰীক্ষা দিয়াৰ আগদিনা হাতখন মানে গোটে গৰম পানী কৰি একদম জ্বলি গৈছিলে সো হাতখন।
মোকো, কৈছে মোক মানে মোৰ মোৰ হেৰিয়ে আছে, মোৰ এটা হেৰিয়ে আছে মই পানীত একবাৰ অলপ ডুব যাম। গৈছো বাৰু, কি হৈছে জান, গাঁৱত। মানে মামাৰ, বিয়া আছিল হা, তাৰপিছত সেইটো মানে পানীৰ পৰা মানে মোক অ, খুব মানে দূৰতে ৰাখিব দিছিল, তাৰ পিছত কি হ'ল। অ, পুখুৰীত যিটো ঘৰৰ পুখুৰী আছিলে, পুখুৰীত টো, মানে আমাৰ বহুত দীঘল ধৰ আহ, আমাৰ যে ঘৰৰ পৰা, এটা টাৰ্ণিং। পোৱা ৰাস্তাটো যে, ফিল্ডখন নাপাওঁতে যিখিনি আৰু চিধা চিধি। ধৰি তহঁতৰ তাৰ পৰা, এই ঘৰলৈ এইখিনিলৈকে আৰু। চেঠি মান-মান দীঘলে তাৰ পাছত আৰু লাষ্টৰ ফালে যোৱা নাই। মাজতে মানে, দাদাহঁতে চবে গা ধুইছে, তাৰ পিছত মোৰো মানে ভাল না, ময়ো যামেই জোৰ-জবৰ দস্তি তেতিয়া মাৰ ক্লাছ ছিক্সত।
উম,
তাৰ পাছত আ, যামে তাৰপাছত মায়ে কলে ঠিক আছে হ'ব দে মই কাপ পোৰখিনি, মায়ে মানে কাপোৰ ধুই আছে আৰু মামীও আছে মায়ও মাও আছে। মাহীও আছে, তাৰপিছত আৰু বাকহত টো গ'ল, সেইকাৰণে দাদাহঁতো যোৱাৰ কাৰণে মই গ'লো। তাৰ পাছত টো, মইতো সাঁতুৰিব নাজানো, বাকী কিট তাও নাজানে, কিন্তু মই মানে সৰু ন চাপৰ তেতিয়া।
উম।
তাৰ পাছত আৰু নোৱাৰি মোৰতো বোকাত ভৰিখন সোমাই সোমাই গৈছে। মইতো মানে সোমাই মই ভিতৰলেকে সোমাইয়েই গৈ আছো আৰু
অ।
তাৰপাছত আৰু হেৰি কৰিছে।